অ'।
অ', কি কৰিছো তই? তাতে সি মোক কৈছে হা মানে নিশ্চে দিয়াৰ পিছত সি তাতে একদম দূৰত লৈ যাব মোক।
উম।
মোৰ অলপ মন চনটো ভাল লাগছে। তাৰ লগতে ক'লে মোক একেলগে তাতে থাকিম ব'ল। কবাত এই হোটেল বাচত অ থাকিবতো মোক এলাও নকৰে মোক তাকৌ এতিয়াৰে য'ত মোকতো আৰু নিদেয়ে অলপমান। ডাঙৰ হোৱাৰ পিছত বেলেগ কথা। ধৰা বিছ একৈশমান হৈ গ'লে। সেইটো বেলেগ কথাই আছে। কিন্তু সেনেকে নোৱাৰি।
উম নিদিব এনেকে, লাভ নাই কিন্তু মানে। একেদিনাই যাই একেদিনাই ঘূৰি অহাটো কৰিব পাৰা, যদি তই ৰাতিপুৱা যোৱা তে, গধূলি গধূলি নহয় ৰাতিলৈকে আহি যাবি, নটা দহটা আঠটা নটা মানত আহি পাবি যদি ৰাতিপুৱাই উলোৱা। ছয়টা মানত তেতিয়া আহিব পাবি মজাকে।
উম উম তাকেটো।
যাব পাৰা একজাম পিছত যাব। পৰা একদিন।
ই থকাৰ কথা কিয় ক'লে মোৰ সেইটোহে অলপ ভাবি আছোঁ মই ই থকাৰ কথা ক'লে এক ছেকেণ্ড কিবা বেলেগ নহয় জানো।
নহয় দেই মানে এনে থকাত কৈ তাৰ মানে সেইটো মানে। জেগাটো ফুৰাৰ জেগা হয় নাহ। সেইটো কাৰণে কৈছে।
থামঠা কৰিছে বাছ।
হা।
মানে এনে হাঁহি-ফূৰ্তিতে ক'লাক কথাটো।
নহয় যাষ্ট তাই দিহা দিছে দিহা দিছে দিহা দিছে। সেনেকে কোৱা নাই একো।
সঁচাই না মোৰ মানে এনেকা এটা তনত কৈছে ৰ তাতে ফুৰ্বা যাম লগতে থাকিমো তাতে অহ হে থাকিম মই মানে পজ লাগি গলো পাঁচ ছেকেণ্ডমান যে। এক ছেকেণ্ড কি। কৈ আছে সি। থাকিম তাৰ পিছত কৈ দিলোঁ যে নাই মই প্ৰেৰেনছয়ে নিদিবযে সেনেকা মোৰ ইমান স্ত্ৰীক হয়। অ। ভাবি আছোঁ কিবাটো কাৰণত কৈছে সি থাকিম বুলি এনে কোৱা নাই। আই ডাউট।
নাই দে এনে কৈছে। ক'ল হয় কেইটামান লাগিল হয় হা হা চিৰিয়াচ নহয় নহ মানুহটো।। এনে কৈছে গমেই পায়, এতিয়া যদি তাইও যদি। ক'ল হয় মোক সেনেকে।
অহ।
তেতিয়া মই গম পালোঁ হয় যে মানে এনে কৈছে হাঁহি-ফুৰ্তি বহুত কৰি থাকে। থাকে না, ত গমেই পায়, সেনেকুৱা।
এনে কৈছা মানে আৰু।
আৰু আমাৰটো মানে সেনেকুৱা টাইপৰ তিজ কৰা যায় মানে
অ', জোকাই থাকা যায়, অ', হয় কিন্ত।
মই ব ব বহুত কম।
তাইও পাৰি চোন
তইৱে।
মোৰহে বেয়া লাগি‌ যায়
নহয়-নহয়, সেইটো নহয় মানে এনেকুৱা-এনেকুৱা কৰিম, তাতে যাম, এনেকুৱা।
অ', বাপৰে বেলেগে ভাবা চিন্তা সপোন দিকচা।
দুইটাই এনেকোৱা।
সপোন-সপোন। বা দুটাই-দুটাই খুন্দাই আছে
উম।
কি যে।
আমাৰতো মানে বৰ অলপ দিগদাৰ হৈছে মানে, মানে টাইমতটো ঠিক নহয়।
অ'।
আমাৰ টাইমটো ঠিক নহয়, বাকী চব ঠিক হয়।
কিমান
দুই‌ দুটা বঢ়াই লৈ লৈছ কিন্তু টাইমিং একদম ভাল নহয়।
উম, টাইমিং।
চবেই থই এনেকা যদি কব, তোমাক যদি কওঁ ছবেই এইটোৱেই কব। টাইমিং ভাল নহয়। অ', আহ।
বহুত দিগদাৰ হৈছে মানে, দুইটাই ঠিক কিন্তু, আৰু আৰু মই বহুত বেয়া বেয়াকৈ দিলোঁ মোৰ বেয়া লাগি আছে এতিয়া।
ইতিয়া কেতিয়াৰ‌ কথা?
নহয়-নহয়, তেতিয়া তই যোনখিনি পঢ়িলি। খিনি আৰু বহুত বেয়া বেয়াকে কৈ দিচে, নহয় সেইখিনিটো ঠিকেই আছে, সেইখিনি- সেইখিনিৰ কাৰণেও বেয়া লা ছে', তাৰপিছত মানে গম পাইছে যে', মানে, মানে কথাখিনি কি জানা, এইখিনি কথা মানে মইতো ভাবা নাই এইখিনি ইছাইহে
কি এ',
হবদে মই ', কল্লি দি', - দিম- দে তাতে, দি-দিম দে। অ, 'এইটো আৰু তোমাৰ এইখিনি কথা মোক তাইহে কৈছে। ত', সেনেকে, ত', এতিয়া মানে, মানে মোক হা, আৰু ভাই কি মজা, তাই গ তাই গৈছে যে মই খোৱা নাই, মইয়ো বোলো স্বক অ', মানে- মানে পুৰা, পুৰা গমে পাই গৈছো, মানে মই এইখিনি কথা মানে পুৰা বিশ্বাস আছে যে, মই এইখিনি কথা কবই নোৱাৰো, মই বোলো মোৰ শুনি ইমান ভাল, মানে মোৰ সেইদিনাখন টো খংতটো পুৰা উঠি গ' ল মানে সেইখিনি শুনি মোৰ পুৰা ভাল -লাগি গেছে মনটো, যে', মানে এনেকুৱা মানে গম পাই মোৰ আৰু অ, ' সেইটোও হয় কাৰণ, মইতো ভাবা নাছিলো মোক কোৱাহে গৈছে, আৰু মোক কয় যে তোৰ মানে-মানে, মই তো', মই ভাবা নাছিলো তই, হেনেকে ভাবিবি বুলি। কিন্তু মই গম পা ত', হেনেকা নহয়, ধৰ কোনোবা বেলেগে কোনোবা কৈছে হেনেকে সেইটো কাৰণে এনেকুৱা পঢ়িছে, সেনেকা কৈছে, মই বোলো ৱাৱ-ৱাৱ মাথা পঢ়ি লৈছে। ৰিয়েলিটি গম
ভাল লাগছে, এতিয়া শুনি মোৰো ভাল লাগছে, কি ক'বা দাদা ছিঙি দিয়ক পাইছে, মোৰ এতিয়া বহুত ভাল পাইছে
মই সেইখিনি সমত পিঘলি গেলো, ত সেইটো কাৰণে তাৰ পিছত মই চুপচাপে হৈ গেলো বাছখনত। হুম, তাৰে আগতে বে চিল্লাই আছিলো, কিন্তু সেইখিনি সময়ত, অ। নহয় হয়, মানে যেতিয়া তই ওলাই আহিলি তাৰে পৰা তাৰে পিছত, তাৰে পিছত আমি যায় যেতিয়া হিলো তেতিয়া, সেইখিনি সময়ত তাই পিছত কিনিলি ন হয়, তাৰ পৰা ওলোৱাৰ পিছত আৰু। তেতিয়া। তেতিয়া আৰু মই বহুত শান্ত হৈ গলো, মানে সেইখিনি কথ কথা শুনি কিনে মোৰ মানে ভাল লাগি গ'ল।
কিন্তু হ'লেচোন তই ইমান জুৰকে জুৰকে কৈ আছ। ৰাস্তাতে গোতে ৰাস্তাতে যায় আছা আজি চেছ।
অ ময়ো ভাবিছিলো আজিতো চেছ
উম।
কিন্তু ৱাও। পাই গৈছে মানে মানে মই সেনেকুৱা মই সেনেকুৱা আজিলৈ কৈ পোৱা নাই মানে মই কওঁ। মানে মই গালি দিওঁ। কিন্তু কিন্তু মানে মই। আজি এনেকে কৈছো ন মই সেনেকে কোৱা নাই মই আজিলেকে আজিলেকে।
যোৱা।
কি হলে? কি হলে?
মই হাত খন ধুবা গেচীলো হা। মানে আমাৰ চাইডৰ হাত খন ধোৱা গৈছে ভাই এনেকে খাব। কে ন আহ যে মই ভয় খাই গৈইছো মই চেন্দেল তেন্দেল। মই চেণ্ডেল তেণ্ডেল পিন্ধা নাই না চেণ্ডেলৰ শব্দ হেৰিলো হয় খালি ভৰি আহিছে মই নি খাইছে মই কপি কৈছোঁ মছা হা অ সে ধেত। আহ।
ধেত তেৰী।
নাই নাযাম এ ইমান গৰমত যাম নেকি মই কাম নাই। মাঠা চাথা ঘুৰাবা কালি আৰু কৈ হুলো যাব কৈ আছে এই গৰমত যাম নে মই।
বাদ দে।
হ'ব দে। গৰমত নোৱাৰি দে।
নোৱাৰি নোৱাৰি।
কতি ফাতা ৰদ দিছে।
হা।
ইমান ৰ'দ দিছে।
তাতে আৰু আজিতো আমি বতাহ ফেনৰ বতাহ এ পোৱা নাই চবে বেলেগ বেলেগকে বহিছে য'ত য'ত মানে বতাহ আহে। সেনেকে চবে চবে। চবে সেনেকে সেনেকে বহি গৈছো
ঠিকে আছে একদম লাষ্টত‌ বহিছে চাগে তহতিঁয়ে
উম বাকীবোৰে একদম আগত গৈছে আমিকেইটা পিছত আছো।
অ মাজত বহে বতাহ নাপায় এই ফেন কেইখন এনেহে আছে কি জানা আচলতে এই কি কয় আ অফিচ ৰুমৰ ফেন কেইখন দেখছা ন এই মস্ত লম্বা লম্বা মুখৰ‌ ওচৰত আহি যায় থেংকছ সাৰ ইনষ্টগ্ৰম আমাৰ ক্লাচতো কৰি দে নাই নকৰে সিহঁত তাই একদম মানে ওপৰত থৈ দিয়ে যাতে আমি হাৱাই নাপাওঁ তাৰ পাছত আৰু জানা ওপৰত যদি ফেনতটো থাকে ন এনেওতো চিলিং টো মস্ত ওখ সিহঁতৰ হাৱা দেখা পঙি থাকে ওপৰতে আ আ ত বতাহ‌ নাহেয়ে বতাহ আহিব বতাহ ইমান অশান্তি লাগে ভাল নগে সেনকে হলে অলপটো কিবা ভাবক আমাৰ কথা নাই নাভাৱেই
এতিয়া আমি লগাব দিছোহে লাইটটো লগাইবা দিয়ে নে নিদিয়ে বা আৰু আৰু কেইবছৰ মান পিছত আৰু লগাব
আমি যোৱাৰ পিছত
উম সেনম
তেনকে সিহঁতৰে কাম নাই আৰু তই প্ৰাইভেট বোলেকে পইচা লুটি আছে আৰু একো নাই
উম হুম হুম নকবি এইবোৰ ক'ব নোৱাৰি
অ
উ হলেও বৰ দিগদাৰ হৈছে‌ দে এনেকে
উম
অ মই চালো হা এতিয়া মোৰ মোৰ সেইটো অৰ্ডাৰটো মানে এতে আহিছে মানে মোৰ ও সেইত আহি পাইছে আৰু মোৰ সেই জোগাতোত আহি পাইছে খালি ওলাই ওলাইহে আহিব কেতিয়াবা আহে সেইটো গম নাপাওঁ খালি ওলাই আহিব আৰু
অ আউট অফ ডেলিভেৰি
উম।
উম।
বাকী আহিয়ে পাইছে বাউ, এতিয়া দুখন হতৰ আহে ন এখন হাতৰ আহে বা?
কিবা
দোখন, দোখনত তৰে আহিব লাগে। কিন্তু কি বা হয় আৰু। গমনা-প-নাহেনকে, কিমান টাইম হ'ল চাচোন।
পাঁচ মিনিটমান চাগে। ৰ'চ
ছা
ইমানটোপনি লাগি
ন মিনট।
এঘৰৰলৈকে।
আৰু এটা, আৰু এটা কল কৰি শুই যাম মই।
তাকেইতো, ময়ো শুই যাম ৰাতিপুৱা কৰিম আৰু।
হ'ব আৰু এইখিনিকে চাবমিট মাৰি দিবি আৰু।
চাবমিট নাপাওঁ-নামাৰো নেকি চাওঁ ৰাতিপুৱালৈকে।
হে।
উম।
উম। ইহঁতৰ কি হ'ল?
কি বা থাকে তো।
বাইকেও ক'লে যে কৰব বুলি।
মই সোধাই নহ'ল তাতে আৰু।
উম। ফূৰ্ব যাবলৈ গৈ পুৰা, হোটেল চোটেল বুক কৰি কেনে থৈ দিছ তেনেকে বাচ
ক'ত ফূৰব যাব, অ', নাজানো। নহয় মই, অ', বাকী আজিতো মোৰ মানে তাইক সোধাই নহল, মানে মইতো মানে এইবোৰত বিজি না। ত' মই এইটোকৰণে সুধা সোধা নহ'ল মোৰ।
তই যে কল কৰি আছ পাৰে নাই এনকে
উম
কলেজো গৈছে
উফ ৰাম ত তুমি সুধিছ যে ইমান দিনে কিয় দিয়া নাই মোক মেচেজ চেছেজ একো তেতিয়া কয় মানে দিলেটো আৰু হাৰ্ড হবি তো সেইটো কাৰণে আৰু দিয়া নাই মানে কি ভাবি কিনে দিব ন সেইটো ভাবি কিনে মানে দিয়া আ মই কৈছো হলেও মানে সুধিব লাগে না ত কৈছে আৰু যদি মানে এতিয়া আ যদি মানে খ খবৰ চবৰ যদি আমি সুধো যদি সোধে আৰু আই তেতিয়াও মানে ভাবিব কি আছে হোপ দি আছে সেনেকুৱা টাইপৰ
এ ইমান ভাবে
এ বহুত ভাবে মই মানে যেনেকুৱা ভাবিছো না সেনকা সেনকা নহয় বহুত বেছি ভাবে মোতকেও বেছি ভাবে চাই নকয়হে মোক
বাছ
অ মই গম পাও না মানে পুৰা মানে বাহিৰত লাগব পাৰে পুৰা একদম কটটা মানে একদম হা টফটাইপ একদম বচ্ছা হয়টা এ একদম আৰু চানা বাচ্ছা এটা গাখীৰ খোৱা বাত আচ্ছা পুৰা হেনকাতাইপৰ মানে অ মানে মই গম পাই গৈছো মানে কোৰ জোতা হেনেকুৱা পোৰা পোৱা দেখাব পাৰে কিন্তু মানে মানে এতিয়া মানে ফোন চনত বা সেনে টেকসত মানে সেনেকুৱা দেখাব পুৰন্দম পুৰা তাফ কিন্তু আচল গম ব মই কেনেকুৱা
ত
উম সেনেকুৱা দেখাব কিন্তু যেতিয়া মানে ৰিয়েল আহে না তেতিয়া মানে আৰু গম পাও যে সেই মখন একো নাই এনে এনেই একো কৰিব নোৱাৰা ভিজা মেকুৰী।
উফ! ভিডিঅ' ৰেকৰ্ডিং!
হুম, যি কয় একো কৰিব নোৱাৰে এনেই, আৰু অকণ ফাটা লেভেলটো মানে এনেকুৱাই থাকে।
আও, এইটোতটো দিব এনেইও